অ', শুনিছা নে নাই?
শুনিছোঁ, শুনিছোঁ কি কৰিছা?
এ, তোমাৰ একদম উঠিলোঁ। উঠি পেলাই ব্ৰাজডালে লৈ মুখখন ধুব লৈছোঁ। তুমি কি কৰিছিলা?
এই আজি গৰমটো দেখিছা নে নাই? ৰ'দ কেনেকুৱা দিছে।
একদম ৰাতিপুৱা উঠাপাই মই উঠি লৈ, মানে বেয়া লাগিছ- এবা, উম, ৰ'দ-
ইমানে ৰ'দ দিছে মানে। অ', বোকা দিছে ভালে হ'ল বাৰু বুক- বোকা দিয়াৰ কাৰণে ভালে হ'ল বৰষুণ নাহিলে।
অ', কিন্তু ৰ'দতো দিছে নে নাই? বেছি টাইম ৰৈ থাকিব নোৱাৰি ন পথাৰত।
কি, কি হ'ব পথাৰত ঠিক নাই।
উম, বেছি টাইম ৰৈ থাকিব নোৱাৰি তোমাৰ, ইমান টাপ দিছে।
পথাৰত আজি কি হ'ব ঠিক নাই।
তাকে, বাকী চাহ-তাহ খালা নে‌কি? চাহ-তাহ খালা নেকি?
চাহ খালোঁ খালোঁ।
অ', অ'।
বাকী ঘত ভাল ?
ভালে হালে তোমালোকৰ ভাল?
ভাল ভাল।
মাতি ৰোবলে গ'ল নে ই?
গ'ল দুন
অ',
তোমালোকৰ কি বোকা নাই দিয়া নিকি মাটি ৰোৱা নাই?
আমাৰ দোমা আধি দিছে একেলগতে দি দিব একেদিনাই দিয়া নাই যেনিবা এতিয়া, একেদিনাই গোটেইখিনি দি দিব। সেইদনাখনে ৰুই এদাই হ'ব।
ভালে হ'ব দিয়া একেদিনাই খতম কৰি দিব।
উম, একেদিনাই দিললে খটমো ইমান গৈ
তাকেই ৰ'তটো এবাৰ আহিছে এবাৰ গৈছে।
অ, ৰ'তটো এতিয়া আকৌ হেৰি হৈছে, কণ সেমেকা লেখিয়া বতৰ
উম, সেমেকা লেখিয়া আজি কিন্তু বতা নাই, বতাহটো মৰা নাই।
বতাহতো নাই অ, পথাত আজি বেছি টাইম থাকিব নোৱাৰে
উম, নোৱাৰে ।
সেইয়াহে ৰ'দ আউ। ভাত খালা ? ভাত খালা ভাত?
ভাত বনাই আছে খোৱা নাই মই গায়ে ধোৱা নাই।
অ, অ',
হা কালি ৰাতি দেখিচা আমি চব দেৰিলেকে আছো যে ৰাতিপুৱা উঠা দেৰি হ'ল।
অ, হ তাকে।
শোৱালে তোমালোকতো মোতকেও দেৰিকে হোইছা হবলা ম
অ, হেয়েহে গৰম অ, ৰাস্তাতে তোমা অকণমান দৌৰি মেলি কালি আহিলো। ৰ'দহে ইমান দিছে তোমাৰ হ'বহি ।
কালি ৰাতি ব, কালি ৰাতি বতৰটো দেখিছিলা দেখোন কেনেকুৱা কৰি আইছিলে বষুণ নহালৈকে।
অ, তোমাৰ কাৰেণ তিনিবামান কাটিলে।
অ, ৰাতিপুৱাও অকণৱান বষুণ দিছিলে। ৰাতিপুৱাও অলপ বৰষুণ দিছিলে, এতিয়া আকৌ ৰ'দ।
এতিয়া আকৌ পুৰা ৰ'দ, ৰ'দটো পাৱাৰটো কমিছে এতিয়া অলপ।
ৰ'দ মানে এইটো ৰ'দ মানে তুমি ৰ'দ কণলেও চাব নামানে চকুত ধৰি যায়নো।
অ, কাৰেণো নাই দিয়া ফালে আছে নেকি?
অ, কাৰেণটো আছে আহিছে গৈছে আহিছে গৈছে কিতু ভলঢে'চ পব্লেম দি আছে।
অ, আমাৰ ছাইডে কাৰেণ চাৰেণ নাই কি হ'ল নানো তোমা কালি ৰাতিয়ে হে এঘাৰটামান বজাত গৈছিলে বা
অ',
তাৰ পিছে আহিলে, এ অহা ৰাতিপুৱা টাইমত অহা যোৱা আহা যোৱা কৰি আছে কি হৈছে আনো?
কিন্তু এতিয়া নাই ।
অ', একো নাই আহিব বতৰ বষুণ চষুণ দিয়া নাই নহয়, ধুমুহা নাই মৰা নহয় আহিব কবাত চাগে কাৰেণটোৰ দি থৈছে নলে বন কৰি কিবা কাম কৰি আছে চাগে।
অ, এই ফেইচ চেইচ চাগে পেলাই ক'বাত মেইনলাইনত আমি এনেই কিবা কিবি চাগে।
উম।
এই ক'লেজ একেবাৰে সেই আগষ্টৰ পৰাহে খোলিব?
কলেজ অ' আগষ্টৰ পৰা হব। এতিয়া দুদিন হৈছেহে বন্ধ দিয়া।
বন্ধ দিয়া অ, ক্লাছ শ্লাছ কৰিব নে কি তোমালোকৰ? ক্লাছ শ্লাছ কৰিব নে কি গৰম বন্ধ দিনত? অ অ।
কিছুমান স্কুলৰ কৰিছে গভাৰ্মেণ্টৰ স্কুল কিছুমানৰ কৰিছে। আমাৰ নাই কৰা বাৰু।
অ আমাৰো নকৰে আমাৰ কিবা- ইণ্টাৰ্ণশ্বিপৰ প্ৰগ্ৰেম হেৰি এটা আছিলে সেইটো তোমাৰ এই জুলাই মাহটোতে হ' হ'ব। তাৰপা সেইটো হোৱাৰ তোমাৰ যেনিবা বন্ধ।
উম ঠিকে আছে।
অ এই গৰম বন্ধ দিলেও এনেই ইণ্টাৰ্ণশ্বিপৰ প্ৰগেম এটা কৰিব কলেজতে।
উম ঠিকে আছে। তাকে তোমালোকৰ কলেজত ফাৰ্ষ্টইয়েৰো খুলিলে নহয় এক্স-
অ এতিয়া তোমাৰ হেৰি আহিলে ছাইন্সটো আহিলে আমাৰ কলেজত ছাইন্সৰ এক্স- ট্ৰাকে তোমাৰ ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ গোটেইখিনি খুলিছে তাৰপা লগতে তোমাৰ- ডিগ্ৰীটো আছে।
অঁ
সেইটো ভালেই হৈছে তোমাৰ ডাইৰেক্ট হায় ছেকেণ্ডেৰীটো পাছ কৰি সেইখনতে আকৌ পঢ়ো বুলি কলেও পঢ়িব পাৰিব।
উম পঢ়িব পাৰিব তাকেইেতো।
অঁ
তাতে আকৌ বিনামূলীয়াও ন।
অ বিনামূলীয়া অ সেইটো কাৰণে বহুত সুবিধা কৰি দিছে বাৰু এইটো চৰকাৰে। সেইটো ভাল হৈছে আৰু যেনিবা চাইন্সৰ কাৰণে এক্সট্ৰা বেলেগ কলেজ যাব নালাগে আও।
নালাগে নালাগে।
অঁ আমাৰ কলেজতে চব হৈ যায়, একেলগতে বি এ চি এ চব আছে ন। অ ওচৰো হয় ল'ৰা ছোৱালীখিনি যাবলে অঁ।
আৰু কলেজখনো আগতকে বহুত ভাল হ'ল চিজিল হল। মানে যোনটো প্ৰিন্ঞ্চিপাল- প্ৰিন্ঞ্চিপাল আহিলে মানে এজন বহুত ষ্ট্ৰিক হয়।
অঁ এতিয়া কলেজ কি ধুনীয়া হল দেখিছা নহয় বনাই মেলি চব কেণ্টিন চেণ্টিন চব- নতুনকে এতিয়া গোটেইখিনি বনালে, অ চব আছে অঁ। অ চব একদম আগৰজনৰ দিনত ইমান কাম হোৱা নাছিলে, এতিয়া- নতুন এজন আহিলে আহি পেলাই একদম ধুনীয়া কাম কৰিছে বাৰু।
ড্ৰাইভিঙো শিকাইছে বুলি শুনিছো।
অঁ চব তোমাৰ এতিয়া এইজন অহাৰ পৰা। অঁ বহুত হেৰিও কৰিছে কামো কৰিছে মানে আৰু- ক্লাছখিনিও তোমাৰ ৰেগুলাৰ আগতে ক্লাছো তেনেকে নহয়।
উম
এতিয়া চব ৰেগুলাৰ একদম। টেনশ্যন নাই মানে চাইন্সটো খুলিও এতিয়া ভাল কৰিলে আগতে আগজন- দিনত নাছিলে এতিয়া নতুনকে যেতিয়া এজন আহিলে চাইন্স তোমাৰ আহিলে চব আহিলে আৰু এতিয়া। খেল ধেমালি পৰা ধৰি চব এতিয়া- আমাৰ কলেজত বহুত ভালকৈ হয় মানে, আগতে তেনেকুৱা ছিষ্টেমেই নাছিলে এইবিলাক।
অঁ ভালেই হৈছে দিয়া আগতকে উন্নত হৈছে আৰু। তাকে প্ৰিন্ঞ্চিপালজন আকৌ চেঞ্জ-
ফাষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ হে আছে ন তোমালোকৰ কলেজত?
অ ফাৰ্ষ্ট ইয়েৰ, ছেকেণ্ড ইয়েৰ আছে।
অ সেইখনতো বহুত ল'ৰা ছোৱালী হয় দেই।
সেইখনতো আছে তোমাৰ চাৰিশ, চাৰে চাৰিশ মান আছে।
অ অকল দুটা ক্লাছ যদিও মানে পঢ়া-শুনা হেৰিটো ছিষ্টেমটো ভাল যে সেইটো কাৰণে তোমাৰ ল'ৰা ছোৱালীও হয় মানে।
ল'ৰা ছোৱালী হয় অ।
পঢ়া-শুনা ভাল যে সেইটো কাৰণে ল'ৰা ছোৱালীটো বাঢ়িচে।
ও তাৰ মাজতো কিছুমান ধিতিঙালি কোবোৱা আছে।
আছে আছে আৰু থাকিবই তেনেকুৱা দুই এটা লাছ নকোৱা, পলুৱা এনেকুৱা থা কেই দুই এটা
থাকেই
অ
সেইটো হয় আও চবতে হয়
চব কলেজতে সেটো তেনেকুৱা দুটামান থাকেই।
থাকিবই অ বাকী তোমালোকৰ ফেচাৰছ নাই পতা নেকি এইবাৰ
আমাৰ পাতিব তোমাৰ সেৰি হ'ব এই নতুনখিনি ফাৰ যোনখিনি ফাৰ্ষ্ট চেমলৈ গৈছে সেইখিনি ক্লাচ হোৱা নাই যে
অ
সিহঁতৰ আগষ্টৰ পৰা হ'ব টাৰপা এনেই তোমাৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ডেৰী খিনিৰ লাষ্টটো বাৰো হৈ আছে
উম
শেহেতৰখিনিও লগতে হ'ব যেতিয়া হেৰিখিনিও আহিব ফাৰ্ষ্ট চেমৰখিনি সেইখিনি লগতে পাতি দিব নৱাগত আদৰনি সভাটো
অ আমাৰ পাতিলে আমাৰ সেইদিনাখন হৈ গ'ল আৰু সাতাইশ তাৰিখে হৈ গ'ল।
অ অ এম পাইছিলোঁ বাওঁ ভিডিঅ' চিডিঅ' বিলাক দেখিছিলোঁ। মই নগ'লো নগলো হেহ না
মও বেছি সময় নাথাকিলো আৰু গুচি আহিলো এটামান বজাত গৈ তিনটা মান বজাতে
অ অ এইবোৰে ভাল হয় প্ৰগ্ৰেমবিলাক হৈ থাকিব লাগে।
উম অই হা হেৰি চাবা দেই কালি যে দিছিলো হাঁহা যেন তুমি ভালকে চাবা আকৌ আজি ৰ'দটো বেছি দিছে।
অ কি অ অ তাকেহে একদম তোমাৰ ৰ'দ বেছি দিছে এতিয়া অ ঠাণ্ ঠাণ্ডা জেগাত ৰাখিব লাগিব নতুবা
উম ঠাণ্ডা জেগাত ৰাখিবা পাৰিলে পাৰিলে তুমি হেৰি কৰিবা মাটিত যদি থৈছা মাটি বিলাকত পানি ঢালি দিবা পানী ছটিয়াই থাকিবা।
অ অ তেতিয়া খোজকাঢ়িবলৈও ভাল পাব ন
অ চাচা পাই থাকিব উম।
দানা চানা দি ধুনীয়াকৈ তোমাৰ সেই হেৰিয়াৰ ফালে একদম টাউন নি পেলাই তাতে থৈ নিওঁ আও ন খাদ্যটো দি পেলাই নতুবা ৰ'দ যিহে দিছে হেৰি হৈ যাব
উম আৰু এনেকুৱা ৰ'দত বেয়া কিন্তু এনেকুৱা ৰ'দত কিন্তু হাঁহে পোৱা লি জগাবৰ কাৰণে ভাল আও।
অ অ সেইটো হেৰিয়াত ভাল কিন্তু এতিয়া সৰু সৰু পোৱালীবিলাক থাকিবলৈ বেয়া হয় যে ৰ'দটো বেছি দিছে।
এতিয়া তোমাৰ পোৱালি জগাই আছে নহয় হয় মানে গৰমতহে হাঁহে পোৱালি পায়ে। ঠাণ্ডা দিনত নেপায়ে মানে সিহঁতৰ কাৰণে ভাল হয় আৰু গৰম দিনত।
গৰম দিনটো ভাষ হয় অঁ তোমাৰ এতিয়া চবতে পায় আজিকালি তেনেকৈ হেৰিয়াত জোগোৱা কাৰেণ্টত যোগোৱাও পায় আনিলেই হ'ল মানে তোমাৰ পঞ্চাছ ষাঠি টকা নামত মানে
উম
কাৰেণ্টত যোগোৱা ও পাই যাবা তুমি চব পাবা এতিয়া
এতিয়া এয়া বিজ্ঞানসন্মত যুগত এতিয়া বিভিন্ন ধৰণৰ যন্ত্ৰ পাতি
অঁ যন্ত্ৰবতি ওলালে টো এতিয়া উ বহুত আগবাঢ়ি গলতো এনেকুৱা বহুত প্ৰুজোক্তিবিদ্যআঁ বহুত আগবাঢ়ি গল এতিয়া
আগবাঢ়ি গল অ কব উম টেনচনে নাই ঘৰ উম বিভিন্ন ধৰণৰ মেচিন ওলালে বিল্ডিং বনোৱা
ভালে আও
দলং বনোৱা এতিয়াতো তোমাৰ এতিয়াতো পানীৰ তলৰ দিও ৰাস্তা
অ ৰাস্তা বনাই আছে তোমাৰ অ অ সুৰংগ বনাবলৈ আৰম্ভ কৰিব অ কিমান কাম কৰিছে এতিয়া গৰম চৰমো বঢ়াৰ মেইন কাৰণেই হৈছে গছ গছনি নাইকিয়া তোমাৰ গছ কাটিছেহে মানুহে ৰোৱা নাই সিমান
ৰোৱা নাই সেইটোৱেই টো
সেইটো কাৰণে তোমাৰ উত্তাপটো বাঢ়ি বাঢ়ি আহি আছে প্ৰতিবছৰে এতিয়াই তোমাৰ আনিছে নাই গৰম কিমান
উম
ৰ'দৰ তাপ দেখি একদম এতিয়া মানুহ ওলাব নোৱাৰা হ'ব দুপৰীয়ালে
অ ওলাব নোৱাৰা হ'ব অ এতিয়া অকণমান পাতলেই দুপৰীয়ালৈকে আৰু টাইত হব
দুপৰীয়া অ দুপৰীয়া টাইমলে তোমাৰ পথাৰত পানী চানী নাইকিয়া হৈ যাব শুক
নাইকিয়া হৈ যাব অ
নোৱাৰিবই মানে
উম
বহুত প্ৰব্লেম হ'ব এতিয়া
বহুত প্ৰব্লেম হ'ব হয়
উম ৰাতি হ'লে বতৰটো আকৌ সেমেকি যায় বৰষুণ দিয়া লেখীয়া কৰিব
তাকে এতিয়া ৰ'দ দি আছে ৰ'বা এতিয়া যে ৰ'দ দি আছে আবেলিলে চাবা বৰষুণ আহিবলৈও আছে
অঁ তাৰপৰা তোমাৰ মুঠতে কি হয় ৰাতি তোমাৰ পুৰা একদম বতৰটো ডাৱৰীয়া লেখিয়া কৰিব বৰষুণ দিয়া লেখিয়া তাৰপিছত তোমাৰ কি হয় ৰাতিপুৱালৈ আকৌ তোমাৰ ৰ'দ মানে বৰষুণটো নাহেই দেখুৱাই আৰু এনেই সেই বতৰটো বেয়াকৰি কিন্তু ৰ'দ নাহে সেইটো গছ গছনি নাইকিয়া চব মানুহে কাটি মেলি আদায় কৰিছে যে
হঠতে ব হঠাতে চেঞ্জ হৈ যায় আৰু বতৰটো
অঁ বতৰটো হঠাতে চেঞ্জ হৈ যায় গে অ গোলকীয় উত্তাপ কিমান বৃদ্ধি পাইছে এতিয়া জুলাই মাহটোতো স্কুলবিলাক বন্ধ দিছে ভালেই কৰিছে নতুবা কেনেকে আহিব লৰা ছোৱালীবিলাক আহিব
উ উম আগতে তোমাৰ তাৰাপা জুলাই মাহত বৰষুণ দিয়ে ঠাণ্ডা হৈহে যায়
যে আগতেই দিব লাগে যোৱা যোৱা বছৰ তোমাৰ গৰম বন্ধটো আগতেই দি দিছে। ক্লাছো তোমাৰ সেইয়া। ছয় সাতটাপা ক্লাছেেই ষ্টাৰ্ট কৰে কিন্তু আজিকালি। অঁ সেইটো এটা চিষ্টেম আছিলে কিন্তু আজিকালি দেখিছে নে গৰমৰ জহত এতিয়া তোমাক। কৰিব কেনেকে ফেন চেনেও কাম নকৰে নহয় তোমাৰ ইয়াত।
সেইটোৱটো তোমাৰ যেনিবা ছটা বজাৰ পৰাই কৰিলে বা সাতটা বজাৰ পৰাই কৰিলে। বোলে এটামান বজাতে ছুটী দিলে কেবা কথাহে তোমাৰ এঘাৰটামান বজাত দেখোন ৰ'দ ওলায়ে।
ৰ' দ অ এয়া।
অঁ বেছি হে কাঢ়া হয়।
উম তোমাৰ ফেন চেন এইবিলাক এ চি এচি এইবিলাক একো কাম নকৰাই হৈছে মানে।
নকৰাই হৈছে তাকেতো।
গাডী চাৰিড গ'লও এ চি গাড়ীত যোৱাৰ পিছত যেতিয়া তুমি অলপ দূৰ যাবা, গৈ পেলাই যেতিয়া মানে গাড়খনৰ পৰা নামি দিবা চাবাসোণ কেনেকুৱা একদম গৰম পুৰি অহা গ লাগে।
বাইকত গ'লও তেনেকুৱা হয় টো।
অঁ', ঘপকে নামি দিয়াৰ লগে লগে তোমাৰ একদম গৰম হৈ পুৰি দেৰি অহাৰ গতে লাগে মানে।
আৰু স্কুল কলেজ বিলাকত ক্লাছ কৰওঁতে ফেন দিছে যদিও মানে ভল্টেজৰ মানে
নাই নাই, আৰু তোমাৰ কাৰেণ্ট নাথাকে নহ। কাৰেণ্টৰ প্ৰব্লেম সেয়াহে, ওম', কাৰেণ্টটো তোমাৰ কাটি থ'ব।
অসম চৰকাৰে কিবা এটা সিদ্ধান্ত ল'ব লাগে যেনেকৈ ইনভাৰটাৰ নাই বা চ'লাৰ ছিষ্টেমৰ কিবাটা কৰি দিব লাগে, কাৰেণ্ট গ'লেও মানে ফেনকেইখন ঘূৰি থকা কৰিব লাগে।
কৰিব লাগে অ', চৰকাখন ইমানে সেইবিলাকতো চকু দিব লাগে। তেতিয়াহে তোমাৰ ক্লাছ শ্লাছ কৰিবলে পাৰিব মানুহে, অঁ'। অ', সেইটোৱেটো, সেইটো মাষ্টৰ খিনিয়েটো চৰকাৰখনেও হেৰি কৰিব লাগে।
উম', তাকেইতো ন'হলে গৰমততো বহিহে থাকিব লাগে। কি বেছ বেছি আৰু তেনেকে গৰম দি থাকিলে ক্লাছতো নমাৰ হেৰি পহোৱাই থাকোঁতে মনতটো নবহে ন।
নবহেতু অঁ', গৰমত তোমাৰ ক্লাছেই কৰিবনে গৰমেই সহ্য কৰিব।
সেইটোৱেৰো।
অ'।
বাকী ভাত বনাই আছেনে?
ভাত বনাইছে বনাইছে, খাব হ'ব বনাই আছে, এই তোমাৰ মই হেৰি কওঁ এ চাহ খোৱা নাই, খামহে, তোমাৰ হেৰি যাওঁ এই মিললে যাওঁ ধান অলপ কুটাই আনোগে।
নিয়া নিয়া নিয়া । বোলে কাইণ্ট নাথাকিলে গুচি যাব, আছে আছে, সেইফালে কাইণ্ট থাকিব, ওম, সেইফালে কাইণ্ট আছে।
আমাৰফালে নাই, লৈ যাওঁচোন বাৰু তাত কি হয়। অলপ বহিমেই লাগিলে মানে ধানটো কুটাই। অ', ৰখি থাকিব লাগে যে, মানুহো ধে হয় এতিয়া তোমাৰ সেইটো কাৰণে অলপ ৰ পেলাই আৰু কোটাই পেলাই আহিম আও কাৰেণ্টো য